হেল্লো' হয় শুনিছনে মোৰ মাতটো।
হয় হয় শুনি আছো কওক।
ভালে আছে।
অঁ ভালে, আপোনাৰ?
অ ঠিকে আছো দিয়ক।
হয় হয় কি কৰি আছে?
এয়া আছো এনে আগফালে বহি আছো।
হয় হয় এ মই এনে বহি পেলাই আপোনাৰ কিতাপ এখনকে চাই আছিলো।
অঁ'অঁ' ঠিকেই কৰিছে সন্ধিয়াত। অলপ অলপ এনেও অকণমান অকণমান। পঢ়ি থাকিলে আগন্তক দিনকেইটাও মানে পৰী পৰীক্ষা চৰীক্ষাবিলাকো আহি থাকে ন তো মানে ভালেই হয় দিয়কচোন।
হয় গতিকে মানে মই মানে অলপ এই আপোনাৰ ইতিহাসখনকে মানে ক্লাছ এইটৰ ইতিহাসখন।
হয় হয়।
সেইখনকে চাই আছিলোঁ আপোনাৰ ইয়াত ধৰক বহুত চন তন তেনেকৈ থাকে ন অলপ মনত পৰে মানে আপোনাৰ আগতে আমি পঢ়ি আহি ছিলো হ'লেও ধৰক কিছুমান বস্তু পাহৰা যায় সেই চন বিলাক বা সেই নাম বিলাক খিষ্টাব্দ। হা কেনে সেইবিলাক মনত পেলাই মানে আওৰাই আছো মানে বহুত আহি যায় ন তেনেকুৱা আৰু নলেজ বিলাক আপোনাৰ ধৰক জ্ঞান বিলাকো পোৱা যায় বা বেলেগকো জ্ঞান দিব পাৰে পাৰে তেনেকে কিতাপ। পঢ়িলে সি।
অঁ' হয় হয় ঠিকেই আৰু মানে কি হয় এতিয়াতো আগন্তক পৰীক্ষা বিলাকো আহি আছে ন। ত' তাৰ কাৰণে মানে অকনমান চাই থাকিলে মানে নিজৰো সুবিধা হয়।
উ হয় হয় সেই কাৰণে পঢ়ি আছিলো আৰু। বেলেগো আমাৰ তেনেকে ঘৰত তোমাৰ ঘৰত মানে তেনেকে ধৰক সকলোৱে কিতাপ চিতাপ তেনেকে লৈয়ে থাকে। বা দেউতা মাহঁতে তেনেকে পেপাৰ পঢ়ে টিভি চোৱাতকে বেছি পেপাৰ তেনেকে নিউজ পেপাৰ।
হয় হয় ভালেই কৰিছে মানে সকলো মানে পঢ়াৰ দিশতে মানে অগ্ৰগণিত হৈ আছে ন।
হয় হয় তেনেকে সময় পালে ধৰক কিতাপখন চবে মিলে এনেই ধৰক দিনত। তোৰ আৰু মা ধৰক তেনেকে কামতে থাকে মানে ঘৰুৱা যিবিলাক কাম ধৰক। আৰু দেউতাও বা সময় পালে তেনেকে ধৰক ব্যয়ৱসায়। পা অহাৰ পিছত তেনেকে ধৰক যিখিনি সময় সময় পায় তেনেকে কিপটেপ পেপাৰ পঢ়ে বা অকমান নিউজটো চাই তেনেকে টিভিতে
হয় হয় হয় ঠিকেই কৰিছে মানে নিজকে মানে ব্যস্ত কৰি ৰাখিব লাগে তাকো মানে এনেকোৱা কামত যিটো কাম মানে আমাৰ দেহক মন হওক আৰু শৰীৰটো মানে সুস্থিৰ কৰি ৰাখে আৰু দৃঢ় কৰি ৰাখে
হয় হয় আৰু আপোনাৰ চাব চোন কিতাপ পঢ়িলে আপুনি এনেকোৱা মা মানে আপোনাৰ ব্ৰেইন ব্ৰেইনটো ইমান মানে আপোনাৰ ভাল হৈ থাকে ন সুস্থ হৈ থাকে একদম শৰীৰটো চাব চোন আপোনাৰ ঠাণ্ডা হৈ আছে আপুনি ধৰক স্মাৰ্ট হৈ থাকে ন যিকোনো আপোনাৰ কিবা এটা মানুহে থাকক সেই কথাটো আপোনাৰ মনত মানে পুৰা ব্ৰেইনত সোমাই যায়
সেইটোৱেই পঢ়াতো মানে অ ঠিকেই পঢ়াতো মানে আয়ত্ব কৰিলে সেইটো মানে নিজৰো ভাল এতিয়া আপুনি বেলেগ কাম এটা কৰিবতো মনটো মানে অস্থিৰ হৈ থাকে কিন্তু আপুনি সেই হিচাপে পঢ়াত মনটো দিবচোন অকন সময়ৰ পিছত প্ৰথমতে মনত অস্থিৰ হব যে অ নপঢ়ো মন নাই কিন্তু অকন সময়ৰ পি ছত নিজে নিজে মানে পঢ়াত মনটো আগ্ৰহতো আহি যায়
হয় হয় সেই গতিকে মানে কিতাপখনকে লৈ পেলাই অকন বহি আছিলো তেনেকে আৰু আপোনাৰ আহি থকা যোনবিলাক ইন্টাৰভিউ ধৰক ইউ পি এছ চি এ পি এছ চি তাৰপিছত আকৌ এইবিলাক আপোনাৰ এ ডি আৰ ই অসম পুলিচ কিমান আহি আছে হয়
হয় হয়
কেনে পঢ়ি আছিলো বাকী আপোনালোকৰ চাইডে গৰমতো কেনেকোৱা পৰিছে
আমাৰ ফালে গৰমতো বা নকবই আৰু দু দিনমান বৰষুণ দিলে যে সন্ধিয়া সন্ধিয়া এতিয়া মানে ইমানেই গৰম পৰি যে এই গৰমত মানে মানুহ মানে ঘৰৰ ভিতৰত থাকিব নোৱাৰা হৈছে ফেনৰ ফেনৰ যিটো বতাহ সেইটো গাটেই নালাগে মই কি
উম হয়
সিহঁতকো লৈ পেলাই চকীকেইখন পাৰি আমাৰ গছৰ তলতে আগফালে গছ চছ আছে ন ত' মানে গছৰ তলতে গোটেই কেইজনী বহি পেলাই দুই ইজনীয়ে সি ধনীৰ মানে অলপ অলপ কথা ভৱিষ্যতৰ কথা কিবা কথা তেনেকে মানে আলোচ
হয় হয় হয় ভালে কৰিছে বাৰু যিহে গৰম পৰিছে তেনেকে ধৰক আপুনি ধৰক বিচনী দনে লৈ তেনেক গছৰ দূ বা পুখুৰীবাৰত তেনেকে বহি থাকিলে বতাহতো ধৰক ঠাণ্ডা বতাহ পাই শৰীৰটো কিমান ঠাণ্ডা লাগি যায় ভাল লাগে ন
অ ভাল লাগে আৰু মানে নিজক কো অকমান সময় দিব লাগে নিজৰ পৰিয়াল বৰ্গৰ লগতো নহয় জানো কিমান আৰু মোবাইল সেইটো মাজতে সোমাই থাকম কওকচোন
উম আৰু আপোনাৰ যি গৰম পৰিছে গৰমতো মানে পৰা আপোনাৰ বৰষুণ চৰষুণ ননাই হোৱা যে
সেইটোয়ে অ আৰু মানে বিশেষকে দুদিন মান দুদিনমান বেছিকে বৰষুণ দিলে ন ত বৰষুণ দিয়াৰ পিছত মানে এতিয়া মানে একে মানুহ থা- কিব নোৱাৰা গৰম দি দিছে কাৰণ বৰষুণতো দিলে মানুহক ভাল লগালে
হয় হয় আৰু আপোনাৰ বৰষুণো হ'বনো কৰ পৰা চাওকচোন আপুনি ধৰক এতিয়া উম যিবিলাক আপোনাৰ ইণ্ডাষ্ট্ৰি বা তেনেকে ধৰক যান জঁট বিলাক যিমান যান বাহন মানে বাঢ়িছে ত চবতো প্ৰদূষণেই হৈ আছে ন তা আপোনাৰ কি হৈছে অজন স্তৰটো আপোনাৰ হ্ৰাস পাই গৈছে ন আপোনাৰ তেনেকে বৰষুণতো আপোনাৰ কম কমি গৈছে জেগাই জেগাই য'ত আপোনাৰ ইণ্ডাষ্ট্ৰি এলেকা বেছি আছে
প্ৰাকৃতিক যোনবিলাক ভাৰসাম্যত মানে হেৰাই গৈছে ন তেনেকুৱা আজিকালি কিমান অত্যাধুনিক বস্তু ওলাই গৈছে বা তেনেকুৱা প্ৰদূষণ বেছি হ'ব লগা হৈ গৈছে ন কাৰণে ধৰক বৰষুণ বিলাক ডাৱৰ বিলাক আগতে ডাৱৰ কিমান জুলাই মাহত কিমান ডাৱৰ চাৱৰ কিমান মানে ঢেকা খায় তেনেকে বৰষুণ বিজুলী তেনেকে আহে ন আৰু আপোনাৰ গছ গছনি কম কাটা গৈছে নেকি
সেইটোৱে আৰু সেই কাৰণে মানুহ বিলাকৰ খোৱাৰো সাল সলনি হৈ গৈছে যে চব বস্তু এতিয়া মানে ঔষধি ঔষধ বে ব্যৱহাৰ কৰিবলৈ লৈছে বেজি ব্যৱহাৰ কৰিবলৈ লৈছে তাৰ ফলতো মানুহৰ ক্ষত তি হৈছে লগতে গছ গছনি কাটাৰ ফলত জীৱ জন্তু বিলাকতো থাকিবলৈ বাসস্থান নাইকিয়া হৈছে তেওঁলোকো আহি পেলাই মানুহক অশান্তি কৰিছে মানুহৰ ঘৰ ভাঙিছে খাবলৈ একো নাথাকিলেতো তেওঁলোকৰ হাত তটো
হয় হয় এতিয়া কিমান এতিয়া ধৰক হাতী বিলাক কিমান ধৰক বানপানীয়ে হওক বা কিবাতে হওক কিমান মানে চব তেনে ছাবচোন কিছুমান জেগাত মানে আপোনাৰ বানপানী কিমান মহাপলায়নৰ সৃষ্টি কৰি দিছে কিছুমানে আপোনাৰ কিছুমানে আকৌ আপোনাৰ ভূমিকম্প হৈ আছে মানে এই এয়া মানে দিনক দিনে আপোনাৰ মহা অ অ সেয়া
মাটিতো মানে কি হৈছে বৰষুণ কোনোবা জেগাত এনেকুৱা হৈ গৈছে ৰ'দ দিওঁ তে দিওঁতে দিওঁতে দিওঁতে মানে খৰাং হৈ গৈছে পানী বুলিবলৈ নাই কিছুমান জেগাত এনুক কুৱা হৈছে বৰষুণ দিওঁতে দিওঁতে বানপানী হৈ গৈছে ভু ভূমি বিলাকো পাতলা হৈ গৈছে ন মাত টি বিলাক তো মান ভূমিস্খলনো দেখিবলে
আ ভূমিস্ চলন আপোনাৰ নহ'ব কিয় যোনবিলাক স্খলন আপোনাৰ নহব কিয় যোনবিলাক পাহাৰ এলেকা যোনবিলাক ৰাস্তা কাষত তা পাহাৰৰ ওপৰত আজিকালি গছ গছনি কাট টি পাহাৰ কাটি তেনেকে মানুহে বাসস্থান লৈছে ত' তাতো আমাৰ যিসকল আমাৰ ধৰক জীৱ জন্তু থাক তে তেওঁলোক থাকা বস্তু ন তাত গৈ পেলাই মানুহে যদি জনবস সতি ঘটাই দিয়ে পাহাৰ কাটি ত ভূমিস্থলনটো হোৱাটো আপোনাৰ সাধাৰণ কথা সে
অ হয় হয় সেইটোতো স্বাভাৱিক কথা হ'বই কাৰণ চব ফালে যদি মানুহে আগমন ঘট তাই থাকে জীৱ জন্তু বিলাক ক'ত থাকিব গছ গছন বিলাক ক'ত থাকিব কওকচোন তাক কাৰণে মানে কি হয় চাৰিওফালে ভূমি্চ খলন ভূমিকম্প ধুমুহা বতাহ বানপানী সেইবিলাক হ'
হয় হয় হয় সেয়াই কি সেইকাৰণে আপোনাৰ চাওকচোন আজিকালি মানুহক মানে বুজাবলৈ ধৰক কিতাপ পে পত্ৰৱে টিভিয়ে ৰেডিঅৱে কিমান মানে সতৰ্ক বানী দি আছে তেনেকে হম কিতাপে পত্ৰৱে ৰেডিঅ'ত দি থকা স্বত্তেও মানুহ বিলাকে নুবুজে
মানুহ বিলাক মানে আগ্ৰণী নহয় যে আমি যেনেকে বসবাস কৰি আছো তেনেকে মানে জীৱ জন্তু বিলাকক কো যাতে বসবাস কৰিবলৈ দিব লাগে
হয় হয় সেইবিলাকে আৰু কি কব
সেইকাৰণে মানে আপোনাৰ ধৰক গৰমত আপোনাৰ যিমান পাৰে আপুনি ধৰক তেনেকে ঠাণ্ডা পানী এই মানে ধৰক ফ্ৰিজৰ নহয় যোনবিলাক ধৰক মাটি কলহৰ পানী বা তেনেকে কলৰ দাম কলৰ পানী তেনে খাব লাগে ফিল্টাৰ কৰি আৰু আপোনাৰ দিনে ধৰক তিন লিটাৰকে কমেও পানী খাব লাগে বা
হয় হয় পৰাপক্ষত মানে মানুহৰ শৰীৰে পানী বিচাৰে ন কাৰণ আমি ঘামি থাক কা যায়, ঘামি থাকিলেতো আমাৰ পৰ্যাপ্ত পৰিমাণে পানীখিনি ওলাই যায়, ত' মানে আমি যিমান পাৰো সিমান মানে পানী গ্ৰহণ কৰিব সেৱন কৰিব লাগে যাতে আমাৰ শৰীৰটোৱে পৰাপক্ষত পানীখিনি মানে উপযুক্ত
হয়। গতিকে মানে আপুনি ধৰক যিমান পাৰে গৰমত ধৰক ওলাবও নালাগে। আজিকালি কিমান মানে গৰমত ওলাই গলে কিমান মানে ধৰক প্ৰদূষণৰ পৰাই আপোনাৰ ধৰক ছালৰ বেমাৰ হৈ যায়, ঘামুচি তেনেকে ধৰক কিমান হয় হয় মানুহৰ শৰীৰত বা তেনেকে খৰ হৈ যায় কি দেহৰ দেহবিলাকত।
হয় হয়, গৰমৰ যি উ যেই উত্তপ্ত গৰম পৰিছে তাৰ কাৰণে মানে ঘামুচি খৰ হয়ে আৰু কিছু আকৌ কিছুমান মানুহৰটো গৰমত মানে মাথা বিষু হয়।
উম, জ্বৰ, ডিছেন্তেৰি সে সেয়ে ধৰক সিমান যিমান পাৰি আপুনি ধৰক ঘৰৰ ভিতৰতে তেনেকে থাকিব লাগে। কতো ওলাই মানে ধৰক য'ত আপোনাৰ যাব নালাগে, যাব লাগা বেছি দৰকাৰী তিয়া তেতিয়া আপুনি গৈছে বেলেগ কথা কিন্তু আপুনি ধৰক অদৰকাৰী এনে আপুনি ধৰক গৈ আছে কিবা ফুৰিব কৰিব গৈছে তেনেকে ধৰক ক'ৰবাত এনে যোৱা সলনি আপুনি ঘৰতে ভালদৰে থাকক মানে সুস্বাদ্য মানে খাদ্য খাব লাগে, আপুনি ধৰক ঘৰত যিবিলাক ধৰক অ। যোনবিলাক আপোনাৰ ধৰক সাৰ নিদিয়া উম।
বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ যদি ওলাই যোৱাও হয় কেতিয়াবা কিবা কাৰণবশতঃ বা বিনা কাৰণতে কিবা হৈ যাব পাৰে কাৰণ থাকিব পাৰে ন।
হয়।
এতিয়া দৈনন্দিন জীৱনত কাম ওলায়ে।
হয় হয়।
এতিয়া মানে হ ছাতি এটা লৈয়ে ল'ব লা কে লগত, নহলে আজিকালি পোৱা যায় ন ক্ৰীম হওক, কিবা হওক যাতে মানে শৰীৰটোক ক্ষতি নকৰে, ছালৰ একো মানে অনিষ্ট নকৰে তাৰ কাৰণে মানে লগাই কৰি হলেহে আমি বাহিৰলৈ যোৱাত তোমাৰে
হয়।
জুনিয়ৰ নহলেতো দেখিছেই ন আজিকালি কিমান কি হৈছে শৰীৰত সেইকাৰণে।
উম। এ আজিকালি ধৰক কিমান মানে আপোনাৰ ধৰক কিতাপে - পত্রয়ে দিয়ে থাকে ন। চাবচোন আপোনাৰ এডভাৰটাইজবিলাক কিমান দি থাকে মানে শৰীৰৰ হওক, গৰমৰ হওক অ।
বুলিয়ে নহয় আজিকালি চবৰে হা ততে মোবাইল ফোন আছে হয় ত চা লাগতিয়াল বস্তুবিলাক আমি মোবাইলৰ জৰিয়তেও আমি চব বস্তু গম পাব পাৰো, মানুহবিলাকে মানে সেইটো বিষয়ে মানে অকমান যে আমি জানিব লাগে, অকণমান যে আমি আগ্ৰহ হ'ব লাগে সেইটো মানে মানুহবিলাকৰ অকনো মানে আগ্ৰহ নোহোৱা ভাৱটোৱে নাইকিয়া হৈ গৈছ
হয় হয় হয় হয়। গতিকে মানে ধৰক যিমান পাৰো ধৰক আমি কিতাপ পঢ়িব লাগে এনেই আপোনাৰ এ কি বেছি বিশেষকে কোনখন গ্ৰন্থ ভাল লাগে পঢ়ি পেলাই?
মোৰ এ গ্ৰন্থ বুলি ক'বলৈ হলেতো মই মানে কি পঢ়িছো মিৰি জীয়ৰীখন পঢ়িছো সেইখন মানে মোৰ পঢ়ি ভাল লাগে কাৰণ তাতে মানে অলপ প্ৰেমৰ কথাও থাকে ন জংকী পানৈ
হয় হয় হয় আৰু আপোনাৰ চাবচোন অ
কোনখন গ্ৰন্থ ভাল লাগে পঢ়ি
আপোনাৰ মোৰ মানে তেনেকে ধৰক আপোনাৰ মোৰ প্ৰিয় গ্ৰন্থ ক'বলৈ গ'লে মানে আপোনাৰ এইখনেই ভাল লাগে আৰু মিৰিজিয়ৰি বা আপোনাৰ ধৰক আৰু কিছুমান আছে বিশেষকে মানে মিৰিজিয়ৰি চবৰ কাৰণে ভাল আৰু
অ মানে প্ৰেমৰ কথা ন মানে অকমান দুখ লাগে ভাল লাগে পঢ়ি অকমান সেইকাৰণে সেইখন পঢ়ি মানে মোৰ মানে মই নিজেই মানে সেইখন পঢ়ি খুব বেছিয়ে ভাল পাওঁ মানে মই পঢ়িছোঁ বহুতবাৰ
উম সেইবিলাক ভালে বা আপোনাৰ আৰু এখন আছিল নহয় এইখন আপোনাৰ এই অম্বিকা গিৰি যে আপোনাৰ এখন কিতাপ আছিল নহয় কি আছিলে জানো মই পাহৰিছো এনে আপোনাৰ চাবাচোন এই নতুনকে যোনখন ৰাধা চূড়া বুলি ওলাইছে ন এইখনো কিন্তু ভাল লাগে দেই
অ নতুনকে নতুনকে লিখা কিতাপ বিলাকো কিন্তু পঢ়ি ভাল লাগে বিশেষকে কৌশিক নন্দনৰ তেওঁৰ কিতাপ বিলাকো পঢ়ি মানে এনেকুৱা লাগে যে মানে নিজৰ লগত অলপ মানে ৰিলেট কৰিব পাৰিছো বস্তুবিলাক তেনেকুৱা ফিল হয় মানে
হয় হয় গতিকে মানে ধৰক যিমান পাৰি মানে তেনেকুৱা কিতাপো পঢ়িব লাগে আৰু ধৰক ইতিহাস ভূগোল বা আ আপোনাৰ সমাজ অধ্যয়ন তেনেকে যিমান পঢ়িব পাৰে কিতাপ বিলাক সিমান ধৰক আমাক জ্ঞান দিয়ে বা আমি ধৰক আনকো বুজি
মানে নিজকে মানে তেনেকুৱা তেনেকুৱাত মানে তেনেকুৱা হেৰিৰ লগতে মানে নিজকে মানে ব্যস্ত কৰি ৰাখিব লাগে দিনটো যাতে বেয়া চিন্তা টা হওক বেয়া কিবা হওক সেইবিলাকে মানে দি মানে শৰীৰতটো ক্ষতি কৰিব নোৱাৰে।
কিতাপৰ লগত আমি যিমান পাৰোঁ ধৰক বন্ধুত্ব হৈ থাকিব লাগে ভাল নহয় জানো? বাকী যি নহয় আপোনাৰ লগত কথা পাতি ভালেই লাগিলে বাৰু দেই।
অ ঠিকে আছে হয় দিয়ক আপোনাৰ লগতো কথা পাতি ভাল লাগিলে আকৌ পাতিম বাৰু।
উম উম শুভ ৰাতি এতিয়ালৈ থৈছোতে হয় উম উম।